হেল্ল'
কি খবৰ? আছো ভালে। কি কৰি আছা?
মই এনেই বহি আছিলো। তুমি কি কৰি আছা?
ময়ো আছো এনে।
অ অ
আহা আজি চকলেটৰ বিষয়ে কথা পাাতো।
বলা।
তুমি কোনটো চকলেট বেছি ভাল পোৱা?
মই বেছিকে দেৰিমিল্ক খাই ভাল পাওঁ। কিটকেট, মানছ, পাৰ্ক। তাৰপিছত আৰু মিল্কী বাৰ। তাৰ পিছত একট কিয় চকলেট বোৰ যে পায় ফ্ৰুট ফাল এই যে বহুত ধৰণৰ ফ্লেভাৰ যে থাকে কক কলা তাৰপিছতে মেংগ। অৰেঞ্জ, পাইন এপেল তাৰপিছত আৰু আৰু গ্ৰেপছৰ হে অ সেনেকে চকলেট খাই ভাল লাগে আৰু।
আচ্ছা মানে তুমি কোনবোৰ টাইপ কৰি চাই এতিয়ালাগে কিমান কি-কি চকলেট।
আমাৰ এতিয়ালৈকে ডৰী মিল্ক ট্ৰাই কৰিছো। মাঞ্চ পাৰ্ক তাৰপিছত কিট কেট তাৰপিছত জেলি চকলেট। তাৰপিছত চিলটোও খাই পাইছো। তাৰপিছত পেল তাৰপিছতে এক টকিয়টো সব চকলেট। খাই পাইছো খালি মোৰ পালছ টো খাই মোৰ ভাল নালাগে।
আচ্ছা অ পালছৰ তোমাৰ মই তোমাৰ। দেৰি মিলক চবে দেৰি মিল চবেই ভাল। পায় ডেন তোমাৰ স্নিকাৰ জোনটো স্নিকাঁৰ, ডেন তোমাৰ তিক কেত, ডেন তোমাৰ কেটবেৰী বুলি যে আছে সেইটো। দেন তোমাৰ এই ডাৰ্ক চকলেট। দেন-দেন মাঞ্চ তাৰপিছত তোমাৰ পাৰ্ক আৰু সেনেকে আৰু আছে বেলেগ-বেলেগ আৰু তোমাৰ এইটো কি কয় ফাইভ তাৰ যোনটো সেইটোও ভাল লাগে। আৰু তোমাৰ হাৰচিছ বুলি এনে এটা আছে নেকি? তোমাৰ সেইটোও ভাল অ, -অ, গোল-গোল নহয় নৰ্মেল কেটবেৰী টাইপৰে হয়। সেইটোও ভাল লাগে দেন এক ট ক্ৰিচপেলো খাই ভাল লাগে।
অঁ, ক্ৰিছপেলো খাই ভাল লাগে।
জেমছ আৰু একটকীয়া যোনটো বাৰ হেৰি আছে একলেৰছ আছে। দেন তোমাৰ পালচ আছে উম, সেনেকেই আৰু কফিকো আছে দেন নেচলে আছে। এনেকুৱা আৰু উম' জেলি আছে উম। সেনেকে আৰু তুমি মানে কোনটো মানে বেয়া পোৱা খায় আৰু মানে চবতকে ভিতৰত।
আহ চকলেটত আচ্ছা চকলেটৰ ভিতৰত মোৰ এই যে টেঙা টেঙা চকলেট বোৰহে থাকে ন মোৰ কিবা খাই ভাল নালাগে।
বেছি টেঙা লা
অ', অ', অ', নিমখিয়া নিমখিয়া লাগিছে সেইবোৰ মোৰ খাই ভাল নালাগে তোমাৰ কেনেকুৱা ভাল তোমাৰ কোনটো? ভাল নালাগে চকলেট।
মোৰ উ মই ইক্লেইৰাচো ভাল নাপাওঁ ইমান।
ভালনোপোৱা নেকি?
অ' মানে বেছি মি হা মানে সেইকাৰণে মানে ভাল নালাগে মানে মানে কেতিয়াবা খাব পাৰো। নৰ্মেলি মানে মই মানে ভাল নাপাওঁ ইমান এটা।
আচ্ছা আচ্ছা এনে খোৱা আৰু।
খাওঁ। ভাল নালাগে আৰু সেনেকে আৰু।
জেলী চকলেট। খাই পাইছা চাগে, অ', ভাল লাগে ষ্ট্ৰবেৰী ষ্ট্ৰবেৰী।
অ' ষ্ট্ৰবেৰী চকলেট এটা ম সেইটোও ভাল লাগে খাই আৰু ইডলি ই। তেতেলি যে যোনটো তোমাৰ ইমলি যোনটো
অ' ইমলী চকলেট অ' সেইটো খাই ভাল লাগে সেইটো টেঙা হলে মানে টেষ্ট আছে ন উম ভাল লাগে।
সেনেকুৱা আৰু।
অ' তাৰিছতে আৰু যে এটা বলছ বল। পেটত পায় বছ এইটো চকলেটৰে হয়।
অ' নাই কিনডাৰ জয়টো। চকলেতত পৰে চাগে।
অ', অ' কিনডাৰ জয়ও খাই ভাল লাগিল তাতে ততে কিবা খেলা বস্তু পায়।
অ', অ'।
উম।
বাউন্চ টো খাই পাইছা, বাউ
বিস্কুট।
বিস্কুট নহয় চকলেটতে কিবা এটাউ বুলি আছে ৰ'বা।
আচ্ছা সেইটো খাই পোৱা নাই ৰবা মাই উম ', - উম ',
বহুত নতুনত ওলাইও আছে এনেকে। য়ে নতুন - নতুন চকলেটচ
অহ ', নতুন - নতুন চকত ওলাই আছে।
আৰু এটা অ ', আৰু মেলোডি বুলিো চকত এটা আছে। তো ভাল লাগে।
অহ ', মেলডিটো ভাল লাগে তাৰপিছতে এলপেলিবটো ভাল লাগে খাই। তেনে ভিতৰতো হেৰি কয় ষ্ট্ৰবেৰি ফ্লেভাৰো আছে।
ভাল লাগে অহ ', তোমাৰ গোৱাবাৰ ফ্লেভাৰ টোও ভাল লাগে।
উম', - উম', গৌবা ফ্লেভাৰ অহ ', তুমি এনে? মানে? ডাঙৰ চকলেট বোৰ খাই ভাল পোৱা নে সৰু। টকিয়া।
অহ ', দুইটাই ভাল লাগে কিন্তু তোমাৰ ধৰা কেতিয়াবা মানে মানে মুড বেয়া হওক কিবা হওক কিন্তু মই দেৰিবিলে মানে বেছি প্ৰিফাৰ কৰো। বা নহ'লে সৰু চকলেট যদি হয় টেঙা জুন টো থাকে। যেলিটো নহয়। টেঙা যন চবলটো লাগে যে। দেখি ভাল লাগে মানোৰ মংগ ফ্লেভাৰটো। টো ভাল লাগে। এনেকুৱা টাইপৰ আৰু আপালচটো ভাল লাগে যোনটো তোমাৰ। তপ নিমখ ইতে এইবোৰ মেং- মেংগ নহয়। এই গ্ৰীণ কালাৰৰ যোনটো অহ ', গ্ৰীণ কালাৰটো মোৰ মাৰো ফেভট হিৰো উম ', আৰু অহ ', আৰু চ যে কিবা আছে তোমাৰ পাহ লো মই নামত বহুত যে বেলেগ - বেলেগ কালাৰৰ ফ্লেভাৰ থাকে যে। য়েল্লো - য়েল্লো কলাৰ হা - হা ফ ফান নেকি নাম?
অহ ', ফুডফান হয়। উম- উম বহুত ধৰণৰ ফেভাৰছ আছে তাতে ন উম ', উম ', ভাল লাগে সেইটো খাই।
ভাল লাগে
প্লেটবোৰৰো কিমান দাম নো
অ বহুত দাম হৈ গৈছে আজি
পে আৰু দেখিবলৈও দেখিলেও খাওঁ খাওঁ লাগে আৰু আজিকালি সি কি চকলেট ওলাইছে তাৰ চক মানে ডেৰিমিল্ক টো ভিতৰতে হাৰ্ড চেপৰ উম
তত খাই ভাল পোৱা নাইনে
কি কৈছা অ হেল্ল'
হেল্ল' অ
অ কি কৈছা
তুমি দাক চকলেট খাই ভাল পোৱা নে এনে
অ অ দাক চকলেট খাই ভাল প
উম উম উম ভাল লাগে মানে প্ৰথমত হ'লেও যোনে মানে নৰমেল তোমাৰ চুগাৰ নোহোৱাকৈ খায় নহ'লে নোৱাৰে মানে মোৰো হেনেুৱা হৈছিলে বাট লাহে লাহে মানে ভাল লগা হৈছে আৰু
অ ভাল লাগে খাই চকলেটটো
উম সেইটো এক্চেলি যাৰ চুগাৰ বা ডায়বেটছ আছে সিহঁতৰ কাৰণ ভাল
অ কিন্তু মই আগতে ভাবিছো ডাৰ্ক চকলেটটো তিতা
ইমানো নহয় মানে ফাষ্ট টাইমৰ কাৰণে তিতা লাগিব লাহে লাহে আৰু মানে এডজাষ্ট হৈ যায় আৰু উম উম
তাকে
আৰু
অ
আৰু কিমান চকলেট আছে সেনেকে বেলেগ বেলেগ মিল মিল মিল্কী বাৰো আছে উম
উম
দেৰিমিল্কৰ আজিকালি কিমান ফেমিলি পেক ওলাইছে কিবা ওলাইছে চিল্ক অৰিঅ ওলাইছে চিল্কি চিল্ক ওলাইছে উম।
ডাঙৰ মানে মানে হেৰিত আৰু।
মানে কিবা অকেজন হ'লে মানে দেৰি মিল্ক চকলেট বুলি ক'লে দেৰি মিল্কে আৰু মানে।
উম ডেৰিমিল্ক য়ে আৰু মানে যাকে সুধো মানে ডেৰিমিল্কটোৱে আৰু ভাল আৰু উম উম অ' আৰু বাচ্ছাবোৰও সেইবোৰ খাই ভাল পাই। ডেৰিমিল্ক। মিল্কী বাৰ। অ' মিল্কী বাৰ ম কিবা খাই ভাল লাগে উম। তাকে আৰু কি কি আছে আৰু।
আৰু বহুত আছে চব বোৰ টেষ্ট কৰা নাই বাৰু। কাৰণ আৰু মাজে মাজে ওলাই আছে ন এতিয়াও। আৰু আৰু এই কি? বুলি যে এটা আছে তোমাৰ।
কিতকেট অহ কিতকেট।
চো আছে।
অ' ভিক্চ চকলেটো আছে। সেইটো মানে কফৰ কাৰণে ভা ভাল।
উম উম অ' অৰবিত নে কি যে এইটো শ তু আছে। পল এইটো কি পলিঅ' নে কি যে এইটো।
পলিঅ' অ', অ', অ', অ' সেইটো ভাল লাগে হোৱাইট কালাৰ ন কি মজা লাগে খাই।
কিন্তু পলিঅটো নোহোৱা হৈ গৈছে আজিকালি ন।
নাই নোহোৱা মানে কি হ'ল অ' দেখি নাম মানে দোকানত নাৰখে কিছুমান দান তু ন বহুত আৰু মানে সেইবোৰ খু সে বেছিকে সেইবোৰে খোৱা আছে ছিলো ন তাকে।
আগতে আমি সৰু থাকোতে। কি লাগে? অ', তুমি অম, ' কি দেব টেঙা চকলেট দি দিলা। এটা দি মুখখন ঠাণ্ডা হ'লে, পলিঅ' খালো আৰু এবিধ চকলেট হৈয়ে গ'ল আমাৰ হেই, কিতাপ পালে হৈ যায় কিন্তু আজিকালি কিমান কি ওলাইচে। ছে বাচ্ছা বিলাকৰ,
উম, পাপিৰেটছ। অ, ' বাচ্চাবোৰে টো চকলেট পালে আৰু একো, একোৱে নালাগে হেএ, অ', চকলেট দিলে হ'ল আৰু সিহঁতক কান্দি থাকিলে চকলেট, তোৰ হাতত দি দিলে?
অ', খুচ হৈ গল আৰু অ, '
তাকে কিছুমান চকলেট- চকলেটটোতো ককো দিয়ে বনাই।
অ, ' ককো দি বনাই অহ, 'আৰু হেৰি আৰু এটা আছে নাৰিকলৰ চকলেট লো, ' কালাৰৰ মনত আছে? নাৰিকল, নাৰিকল -নাৰিকল লাগে মোৰ ইমান ফেভাৰেট নাছিলে কিন্তু দেই সেইটো। অহ',
ছিল খায়। সেই নাৰিকল চকলেটো, ককনাট- ককনাট কিয় ককনাট চক, এই তেনেকোৱা টাইপ।
অ ', কিবা সেনেকুৱা নাম আছিলে।
অ ', -অ, ' সেনেকুৱা। সেটোও বহুত খাইছো সৰুত। এইটো মই অ ', এইটো ইক্লেয়াৰ্চ আছিল ইক্লেয়াৰ্চটো সৰুৰ পৰাই আছিল ন',? এইটো গেছ আছিল, আৰু এটা চকলেট আৰু এটা চকলেট খাই পাইছা নে? এইটো এইযে কি- কয় অৰেঞ্জ কালৰ যে পেকেট তাৰ আৰু গ্ৰীণ কালাৰ মেংগ, খাই পাইছা?
অৰেঞ্জ কালাৰৰ পেকেট কোনটো বা?
মানে অৰেঞ্জ হয় আৰু গ্ৰীণ হয় পেকেটটো মেংগ চকলেট হয়। শ্বেপটো মানে অলপ ট্ৰাই, শ্বেপটো অলপ ট্ৰাইংগেল টাইপৰ।
অ', - অ ', খাই পাইছো নামটো মনত পৰা নাই খাই পাইছো। অ ', মানে তোমাৰ চকলেটটো অৰেঞ্জ হয়। অহ, ' অহ বাহিৰ, কালাৰৰ। উম, উম। খাই পাইছো। উম।
অ, ভাল লাগে ন খাই সেইটো? উ উম, আৰু এটা চকলেট ওলাইছ আৰুটো কিমান চখ লৈ পান চকলেটো ওলাইছে।
অ, কিন্তু এতিয়া আহ কিন্তু এতিয়া তোমাৰ বেছি আজি কালি পালচে চলি আছে মানে।
অ, এইটোতো আছেই ন? অ আৰু আজিকালি মানে আগতে যিমান আমি এক কেট চকলেট খাইছিলো। এতিয়াতো বেছি মানে মানুহবোৰ এক ডাঙৰ ডাঙৰ চিল্ক, অ। ডাঙৰ চকলেট এতিয়া চেলে নহয় ছাগে অ।
উ আৰু সেইকাৰণেতো তুমি চাবাচোন লাইক মানে ডাঙৰ ডাঙৰ চকলেট বোৰে এতিয়া থাকে দোকানে সৰু সৰু চকলো নাৰাখেই মানে। এই আৰু আৰু এটা চকলেট আছিল তোমাৰ এই বা আমি যে মানে বাছত ট্ৰেভেল কৰো তটা যে এনেকুৱা যে তোমাৰ অ হাফ চেমি চাল টেঙা চকলেট পাইছে কমলা চ কমলা বুলি কয় যে। মন
অ অ কমলা চকলেট। অ অ অ অ সেইটো ভাল লাগে একদম ন, টেঙা-টেঙা।
টো যে
উম বহুতটা থাকে। উম সেইটোও ভাল লাগে। হয়।
তাপ ইমান চকলেট আছিলে আগতে। এতিয়া কিন্তু চব চকলেট নাপা পাই তেনেকে ন?
অ সেনেকুৱা নাপায় আৰু এতিয়ালৈকে নতুন চকলেট উল যোৱাও নাই যিমান মানে, মানে এতিয়া বেছিকে ডাঙৰ বোৰে ওলাই আছে ন? অ, তাকে। উম উম উম উম আৰু এলপেলিপেল সেইবোৰো আছে। উম ভাল লাগে। খাই আৰু
দিয়া নহলে ৰাখো আজিৰ কাৰণে ন?
অ-অ ঠিক আছে দিয়া উ-উ